। হেল্ল'।
হেল্ল'।
কি খবৰ?
ভাল, তোমাৰ?
মোৰো ভাল।
উ, বহুত দিনৰ মূৰত কল কৰিলা।
অ', মনত পৰি আছিলে, সেইকাৰণে আৰু ফোন কৰিলো।
অ', ম‌ইয়ো ভাবি আছিলো। অ', ভালে দিয়া। ম‌য়ো ভাবি আছিলো কল কৰিম বুলি। কিন্তু টাইমে হোৱা নাই।
অ', কিবা কৰি আছা নেকি জব-টপ।
এতিয়াতো জব একো পোৱাই নাই। বিচাৰি আছো, তুমি?
নাই, মই পঢ়া শেষ হোৱা নাই এতিয়াও আৰু এবছৰ কৰিম। ফৰ ইয়াৰ হ'ল ন।
অ', মোৰো চ ছেম।
অ', কলেজ ভালে যাই আছে নে। মানে ভালে গ'লনে।
এতিয়াতো গ'ল, এক্সাম খতম হ'ল ন ত এইকেইদিন কলেজ যোৱা নাই।
অ', ঠিকে আছে, আগৰ স্কুলৰ দিনৰ কথাবোৰ ইমান মনত পৰে ন। ইমান ভাল লাগিছিলে উম। আজিকালিতো আৰু আকৈ স্কুল কলেজৰ ফ্ৰেণ্ডবোৰতো ইমানো হেৰিয়ে নহয় পুনৰ ফ্ৰেণ্ড বিলাকক ভাল আছিলে ভাল লাগিছিলে
স্কুলৰ পৰা আহি আকৌ টিউশচন যোৱা ভাল লাগিছিলে টিউচনত লগ পোৱা
তাকেই তো সেইবিলাক দিন বহুত মনত পৰে বাৰু
স্কুলৰ টিফিন টাইমৰ কথাত টিফিন একেলগে খোৱা
উম, মেম বিলাকো বহুত ভাল আছিল। চাৰ হতে ভাল আছিলে। উম।
আমাৰ কলেজৰ ইমান ভাল নহয়।
হা হা কলেজ লাইপ টো এনেকুৱাই এতিয়া ফৰিয়াৰ কৰিবানে?
অঁ ভাবিছো কৰিম কিন্তু এতিয়ালৈকেতো এডমিশন একো কোৱা নাই!
মইালোকৰ কলেজত এনে কি কি আছে বাহিৰা কিবা আছেনে মেকআপৰ হেৰি
অ আছে আ ম মেকা মে কাবোৰ কৰ্চ আছে আৰু যিটো মিন্দিচেৰি ট্ৰেইনিং হয় সেইটো আছে আৰু বেলেগ আছে কিন্তু মই গম পোৱা নাই ইমান মই নাযাও ন হৈছে
অ আমাৰো আছে মেকআপৰ কৰ্চ ছে তাৰপিছত আকৌ আজিকালি ল'ৰাবিলাকৰ কাৰণে জিমো খুলিছে ছোৱালীও কৰিব পাৰি আকৌ কিছুমান ট্ৰেইলাৰিং কৰ্চ খুলিছে ফেশ্বন ডিজাইনিঙৰ বহুতবিলাক কৰ্চ দিছে বাৰু ভালে আছে কৰ্চ বিলাক
আমাৰ কলেজত অ বইজ বইজ আৰু গাৰ্লছৰ কাৰণে হোষ্টেল খুলিছে নতুনকে আগতে নাছিল ন
অ ভালে আছে এতিয়া একেদিন হস্তেলত থাকিবা নে কি
নাই মোৰতো কলেজ বহুত ওচৰতে ন হোষ্টেলত থাকিল লাভে নাই সেইকাৰণে মই ওচৰত নাজা অ আমি নোৱাৰিমেই হোষ্টেলত থাকিব
হোষ্টেলত থকাটো অকমান হেৰি হয় কষ্ট হয়
কষ্ট মানে থাকিব নোৱাৰো অকলে ভয় লাগে ইমান
আ আৰু খোৱা বোৱাৰো অলপ দিগদাৰ হয়
উম কলেজ দুৰত হলে বেলেগ কথা আছিল ওচৰতে ন গয়ে পাওঁ
তোমালোকৰ আ কলেজৰ ইউনিফৰ্মটো কেনেকুৱা
কলেজৰ ইউনিফৰ্মটো আমাৰ চালোৱাৰ হয় অ তানে ইয়েলৌ কালাৰ চেক থকা যিটো আ ওপৰৰ চোলটো আৰু তলৰ পেন্টো হোৱাইট এন্ড দুপাত্তাটো হোৱাইট তোমালোকৰ
আমাৰতো অ দুটা আছে এটা কুৰ্তা আৰু পেন্ট দুপাৰটা ল'ব পাৰো আৰু ট্ৰি চাৰ্ট ও আছে ট্ৰি চাৰ্ট পেনটো পিন্ধিব পা ম মই কুৰটাই পিন্ধো উম
সেইটো হ'লে ভাল লাগিলে হয় দে আৰু কোৰটাটো টি চাৰ্টটো হলে ভাল এতিয়া গৰম পৰিছে ন
তোমালোকৰ অ পিছে তোমাৰ এক্জাম চগজাম কেনে গৈ ভালে গৈ হৈছে নে
অঁ ভালে গৈছে তোমাৰ
মোৰো আছে আৰু ভালে গৈছে এতিয়া এইবাৰো নিজো ওলোৱাই নাই কিবা হয়ল মানত
চ আমাৰো উওলোৱাই নাই তুমি গুৱাহাটী ইউাৰ ফড কলেজ হয় ন
অ তাকে
এনেই কি কৰা তুমি এতিয়া
মই এনে আছিলো ভাল লগা নাছিলো মোক কওঁ যে বহুত দিন হল তোমাৰ লগ কথা হোৱা নাই হেৰি হোৱা নাই স্কুল আৰু পিছৰ পৰা কথাই হোৱা নাই আমাৰ তই কল কৰম বুলি ভাবিলো। ত মাক কলক ল
সেইকেইদিন ময়ো অকমান আজিৰ দিনটোোৱে ঘৰত আছো ন ত টাইমে নাপাইছিলো ন
অ তাৰ মৰে আজিকালি বহুত অ উ চবৰে
ঘৰত চাৰী ভালে আছে
উম তুমি চবে থাগে আছ তোমাৰ
উ আছে দিয়া তুমি আহিবা ক
অ যাম দিয়া তুমি এদিন আহিবা আমাৰ তাতে পিছত আমি একেলগে ফুৰিব যাম দিয়া কৰবাত।
অ ক'ত যাব পিছে এনে ফুৰিব গলে?
এখন নতুনকৈ এখন পাৰ্ক খুলিছে নহয় পাৰ্ক নহয় চাইস চিটি বুলি এটা হেৰি খুলিছে। সেইখনত গ'লে অঁ
তুমি গৈছা নেকি
মই এতিয়ালৈ যোৱা নাই ভাবিছো যে তাতে গলে চবে ভাল লাগিল হয়। তুমি গৈছা নেকি
যোৱা নাই মই ভাবি আছিলো যাম যে সোণাপুৰৰ আগত হয় ন
অঁ তাতে গলেো বহুত হেৰিবোৰ আছে ভাল ভাল বস্তুবোৰ আছে চাবলগীয়া আমি যাব পাৰোঁ
উম হব দিয়া আমি যাম আৰু কোনে কোনে গলে ভাল সোধে কোনে কোনে গৈয়ে আছে
আমাৰ যিবিলাক স্কুল ফ্ৰেণ্ড বিলাক আছিলো আমি সেইবিলাকেহে প্লেন কৰো এদিন যাওঁ বলা
অ হ'ব দিয়া
এনে কলেজৰ এবোৰ ফ্ৰেণ্ডটো এক্সট্ৰা হয়। ত আমাৰ যিবিলাক স্কুলৰ গ্ৰুপত আছে গ্ৰুপটো মিলি যাওঁ বোলা
সেয়ে মই ভাছোঁ মই কলেজৰ ফ্ৰেণ্ডবিলাকৰ লগত যোৱাই নহয় কত স্কুলৰ ফ্ৰেণ্ডৰ লগতো যাব লাগিব
এদিন ওলাবা আমি চবে মিলি যাম দিয়া
অ' এনে তুমি কিবা এতিয়া কৰি আছানে জব নে এতিয়ালৈকে বিচৰা নাই?
নাই মই বৰ্তমান ভাবি আছো যে ওৱান ইয়েৰটো আছে আৰু কৰিব কাৰণে তো মানে এইটো কৰি ল'ম আৰু লগতে ভাবি আছো যে বেংকিঙৰ কৰ্চ এটা কৰো এনেতো ডিগ্ৰী লৈ থৈ লাভ নাই কিবা কৰিব লাগিব ত' বেংকিংৰ কৰ্চ এটা এটা অনলাইনত বিচাৰিছো পাইছো এতিয়া সেইটোত এডমিশন লম লৈ কিনে ক'ৰ্চটো কৰি থাকিম পিছত দেখা যাব আৰু কি হয় তুমি এনে কিবা
এনে এইটো এইটো কলেজ যাব নালাগে ন ইমান অকল এক্সাম হে দিব লাগিব চাগে
গম নাপাও ক্লাছ কৰিব লাগিব চাগে।
কি বা হয় আমাৰ বেটছটো পোৰা কনফিউজিং বেটছ হৈ ন?
তাকেই
ইমান অশান্তি কৰি দিছে ভাবি আছো এইটো এইটো যদি জব তো পাও জব চব পাই গ'লে মই সোমাই যাম আৰু ৰখি থাকিলে তেতিয়া আৰু লাভ নাই ন যিমান ৰখি থাকিবা যতে নোপোৱা হৈ যাম
তুমি এনে কেনেকুৱা টাইপৰ জব কৰিবা
যদি এনে অফিচৰ হয় অফিচিয়েলি নহলে বেংকৰ হলেতো ভালে হয়।
বেংক হ'লে মই ময়ো বাৰু সোমাই গলো হয়।
মক হলেনে অফিচ ৰেট হলে আৰু তনে ম ৰাস্ত পঢ়িব নালাগে আৰু ফিলড ৱৰ্কত কৰিব নোৱাৰি।
উ আজিকালি জববোৰো পোৱাই নাযায় নহয়
এনে মই এতিয়া কম্পিউটাৰ ক্লাছ কৰি আছো কম্পিউটাৰ ক্লাছটো খতম হ'লে কি জব আহে ভাল আহিলেতো ভালে আছিল।
অহ, কতো কোৰ্চ লৈছা কম্পিউটাৰৰ?
মই চিও লৈছে। তুমি তুমি লৈছানে নাই?
নাই মই এতিয়া লৈ কৰা নাই কম্পিউটাৰ। আজিকালি বো ছবতে কম্পিটাৰ টো কম্পেলসৰি কৰি দিছে। ভাবি আছো টোও লম এতিয়া ভাবি আছো শটোও লম লগতে কম্পিউটাৰতো ফিজিকেলি যাব লাগিব আৰু এইটোও অনলাইন কৰে টো ভাবি আছো কম বুলি
কৰি লোৱা ডিগ্ৰীটো খতমেই হ'ব ন।
তাকে, ভাবিছোঁ আৰু। এনে তুমি জানা নেকি কোনটো কৰ্চ ললে ভাল হব?
পি, জি, ডিচি ল'ব পাৰা। সেইটো ভাল আছে। নহলটো যদি তুমি অফিচ কাম কৰিব পাৰা চিয়ৰ টো ভাল আছে।
আটচা। ভালে হৈছে মই তোমাৰ পৰা শুনি লল হেল্ল' এতিয়া আৰু ল'ব পাৰিম।
এনে, এতিয়া আমাৰ কি, কি চাল কিবা আহিব ফৰ্থ ইয়েৰত সেইটো একোতো গমেই নাপাওঁ ন?
তাকেতো এনে মই শুনা মতে অ', চেভেন্তি ফাইফ পাৰচেন লাগিব বোলে ৰিছৰ্চ আৰু অনাৰচ দুইটাই কৰিব দি
দুটাই কৰা, কিন্তু যদি অকল অনাৰ্চটো কৰা নালাগে বোলে। বেগ, বেগ থাক কৰিব পাৰিব।
তাকে এতিয়া দুটা কৰিলে কিবা হয়, ভালে হয়, নে বেয়াই হয়, ভাল হ'ল হয়, চাগৈ কি বা হয়, চেভেন্তি ফাইভ থাকেই নে নাথাকে নাজা
উম। বহুত কনফিউজন হৈ গৈছে আমাৰ বেটচটো একদম এক্সপৰিমেট
এয়া নহ'লে অ', সেই আৰু এদিন আমি লগ কৰিম দিয়া। বহুদিন পিছত তোমাৰ লগত কথা পা ভাল লাগিল
মোৰো ভাল লাগিলি দিয়া।
দে এদিন আমি ফুৰিব যাম
অ দিয়া হ'ব দিয়া।